হেল্ল'
হেল্ল'
হেল্ল',
অ অ ক
অ শুনিছো এতিয়া হেল্ল'
কালি নেটৰ এক্জাম আছে নেকি?
অ' এক্জাম আছে তিনটাৰ পৰা ছটালৈকে।
কত চেণ্টাৰ তাতে নে ইকমত।
অ-অ ইকমতে। তাকে অ তাই দিব তাই হেৰিয়ত পৰিছে ফটাশীলাম্বাৰী
আজিকালি বেলেগ বেলেগ জেগাত পঢ়া হ'ল
অ বহুতে পৰে মইহে একেটাত পৰিছো
মই যে এভৰি টাইম মই কম্পিউটাৰৰ কম্পিউটাৰ এক্জামছ প্ৰত্যেকবাৰে মই সেইটোত পঢ়ো যিয়ে নহও বেংকৰ হলেও সেইটোতেই পৰো
অ সেইটোৱে এইটো কিবা কোফা লাগি গৈছে মানে লাইফত
হয় দে সেইটো যে মোৰ মানে যাব মন নোহোৱা হৈছে সেইটো কৰো কাৰণেই চো চাগে বেয়া হয়
ন বহুত বেছি মানে এনেকে বহুত বেছি মানুহ হয় ন বহুত গৰম হৈ যায় গৰম দিনত।
অ কিবা মন জান এই অ গৰমৰ দিনত যে মোৰ মানে ইৰিটেট লাগি যায় তাক ইমান হে চাবিচোন যেতিয়া ধৰ ফাষ্ট জি এচ পেঁপাৰ খন
অ
জি এছ পেপাৰখন যেতিয়া কৰি থাকো ন অ মা মোৰ মানে পেপাৰখন লিখো মা টো ঘুৰাই আৰু তাৰে মানুহ বোৰ দেখি কিনে মোৰ আৰু বেছি। ' থ আৰু কালি যি যি দ বৰ দিবই আমি নটৰ পৰীক্ষাত দিব গ'লেো
অ গৰমতো
উম, তই অকলে যাবি নে কালি।
প্ৰতিবাৰে অ ঠাণ্ড দিন হওক গৰম দিন হওক কথা নাই
সেইটোৱে।
আৰু আৰু কি হয় হৈছে জান ন মই এতিয়া মানে যোৱা বছৰ। ওচৰৰ পৰা এনটে অকলে
অ'।
যোৱ বাৰৰ পৰা এন তি পৰীক্ষা মানে আগতে গৈ থাকিব দিয়ে। এতিয়া বাথৰুম তৰিটো বাৰ নাই কি ন।
উম। একদম ফাৰ্ষ্ট তে আমি দিওঁতে তেতিয়াও দিয়া নাছিলে বাথৰুম যাবলৈ
আহ
মাজৰ কেইবছৰ মানহে দিলে নাই খঙত। ধেই দিয়া নাই।
উম, এইবাৰ পৰাও
তুতু মে'ম যে আমাৰ।
লাগে ন।
অ', আমাৰ যে আহ
তাৰ পৰা মই মই এতিয়া জেনেৰেলত দিয়া মোৰ এছিয় নাই এইবোৰ
তোৰ মাতটো ফচি ফচি আহিছে তই অকনমান নেটৱৰ্ক থকা জেগা আহ।
অ এতিয়া শুনিছ।
অ শুনিছো।
হেল্ল', অ', অ', মোৰ মানে কি এন চি এল নাই কাৰণে এবাৰ জেনেৰেলত দিছো।
ব দিছ অ তেন্তে বাৰশ মান পৰিছে চাগে।
হা হা?
বাৰ সমান আছে চাগে তোৰ।
অ', বাৰশ টকা বাৰশ টকা।
সেয়াই আৰু
সেইটোৱে।
তই নিদিলি ভালে কৰিলি মোৰ এইবাৰ নিদিয়া হ'লেই ভাল আছিলে। মানে এই জুন মাহৰো দি ইমান লাভ নাই। এই যোনতটো ডিচেম্বৰত হয়। ন সেইটোত দিলে অকনমান লাভ আছে।
উম।
মানে তেতিয়া ষ্টুডেন্ট অলপ কম হয়। এক্জামৰ ছিজন হয় ন বেলেগ বেলেগ।
সেইটোৱে আৰু বেপাৰখনো অলপমান ইজিয়ে পোৱা যায় দে তেতিয়া।
ইজি কয় অ অ জুনত অলপ টান হয়। প্ৰতিবাৰে। এ যি হয় হ'ব আৰু এনেই দি আহিলো আৰু এইবাৰ পৰা নপঢ়া নুশুনাকে হ'লে মানে নিদিও আৰু।
তই প্ৰত্যয়েকবাৰে আই। আৰু প্ৰতেকবাৰে যাই কিনে আগে ভাগে তই
এতিয়া ঘৰৰ পৰা কৈ থাকে ন কৈ থাকে কেলে দিয়া নাই। কেলে দিয়া নাই এই মাহৰটো।
এনে ক'লে কি হ'ব। এতিয়াই ভাবচোন তই পঢ়া গৈছে জানো।
সেইটোৱে। আৰু এতিয়া কথাটো কি হৈছে মোৰ এইবাৰ মানে অ সেই মই মানে এইবাৰ কি ভাবিছো জান মানে এইবাৰ ফৰ্ম ফিল আাপ কৰাৰ পাছতহে মই গম পাইছো। যে পি এছ ডি কম্পিট নহ'লে বোলে প্ৰফেচৰ কাৰণে এপ্লাই কৰিব নোৱাৰি বোলে।
উম, নতুনকে হৈছে এতিয়া।
উম, এতিয়ানো কৰি কি লাহ তেন্ত ইমান পাঁচ বছৰ কাৰণে ৰৈ থাকিম আৰু তেতিয়ালৈকে ক'ত বা পষ্ট থাকিব প্ৰফেচৰৰ
তই তই নহ'লে পি এইচ ডি পাৰ যদি পি এইচ ডি কৰ।
বেছি নাপায় এই এতিয়া হেৰি সেইদিনা বাইশ তাৰিখৰ দিনা। জুনৰ কটনৰ পি এছ দি মানে ইণ্টাৰভিউ হৈ গল আমাৰ লগৰ বহুতে দিছে। ছিলে আৰু সেতি মানে পি এইছ দিৰ কাৰণ এপ্লাই কৰা আছিলে আৰু এচিষ্টেণ্ট প্ৰফেচৰ কাৰণে পছিল আৰু কোনোবা কোনবা জে আৰ এফও পাইছে। সিহতিয় চিলেক্ট নাই হোৱা মই কি হ'ম আৰু।
অ',
ভাল মাৰ্কছ থকা জে আৰ এফ পোৱাখিনিয়ে হৈছে মানে।
উম, ইউনিভাৰ্চিটিত পাবি চাগে, পি এইচ ডি।
নাপায়-নাপায়ে চব্বতে আজিকালি বহুত টাফ হৈ গ'ল যে আৰ এফ লাগ গিলেহে দিয়ে নহ'লে নিদিয়ে।
মানে কিয় নিদিয়ে জান তেতিয়া যে সিহঁতে খৰচাটো বহন কৰিব লাগে।
অহ,
জেৰেফ থাকিলে মানে অ নিজে পাই যায় স্কলাৰিপ টো কিমান পাই। আজিকালি, জে আৰ এফ
পাই চাগে। চল্লিশ মাননে নাই কমালে বোলে এতিয়া অলপ বোলে নাজানো দেই। আকৌ মাজতহে চল্লিশ নে বিয়াল্লিশ বুলি কৈছিল আমাৰ কটনত পঢ়াই থাকোঁতে ছাৰহঁতে কয় আৰু যে চল্লিছ বিয়াল্লিছ মান পাই যাবি কি লাগে তাতকে বুলি।
কটনত কটনত বেলেগ চাগে। কটনখন বেলেগত পৰে ন চেন্ট্ৰেল যে কটন কিন্তু ইউনিভাৰ্চিটি মই জনাত ত্ৰিশ পঁয়ত্ৰিশৰ ভিতৰত পাই আৰু।
অ' সিমান খিনি পালেও বহুত বাৰু। চৰকাৰী চাকৰি এটা কৰাই নিচিনাই। সৰু-সুৰা, এইবাৰ এছ এছ চি ফৰ্ম ফিলআপ কৰিছিলি নেকি?
নাই কৰা তই কৰিছ?
এছ এছ চি বোলে বহুত ওলাইছে মোৰ লাষ্টৰ দিনাখনি কৰিলো নহয় মানে প্ৰথমতটো কৰিলো। হা তাৰ পৰা লাষ্টত যে ভৰিফিকন হয় কিবা সেইখিনি ন হৈ থাকিলে নহয় ৰাতি দেৰি হল। এঘাৰটা বজাত মানে হেৰি আকৌ এঘাৰটা বজাত লাষ্ট মানে টাইমিং দিছে। দছটা বজাত আগে-আগে কৰি থৈছো আৰু ক'ত আৰু তেতিয়া চাৰ্ভাৰ ভাল হৈ থাকিব। নহল নহয় আমাৰ ইয়াৰো নহল মোৰো নহল। মানে মোৰ এতিয়া দুখলাগি গ'ল আৰু সেইদিনা মোৰ হিমবৰ খাই ক'লে এছ এছ চি ফৰ্ম ফিল আপ হৈছে নহয় কৰিছো। মই বো নাজজন কৈছে আজিয়ে লাষ্ট ডেট কৰ বুলি কৈছে তাৰপ পৰা চালো কৰি। এ নহলগে ইমান সোপা পুৰাব লাগে আজিকালি। লাইভ ফটো, কিবা কিবি ধেৰ দিব লাগে। হেল্ল'-হেল্ল' হেল্ল', সেইয়াই আৰু এতিয়া এছ এছ চি নহ'ল আকৌ এডিৰি থাৰ্ড ক্ৰিয়েড কৰিব। আৰু থাৰ্ড গ্ৰেডৰ পাছত কিবা ওলাই থাৰ্ড গ্ৰেডৰ দিন লাগিব চাগে। আমিতো ফৰ্থ গেটত পুৰাবও নোৱাৰো।
আমাৰ এমপ্লয়মেন্টত যে গ্ৰেজুৱেশ্যন দিয়া আছে।
অ',
সেই কাৰণে মানে আমি ফৰড গ্ৰেদত এপ্লাই কৰিলে আমাৰ মনে ধৰ অপ্লিকেবুল নহয় আমি।
অ' আৰু কিন্তু বহুতে তেনেকে ললে আকৌ।
তেতিয়া মানে হেৰি কাৰণে লয় আকৌ এইটো উম।
ই মাজতে মানে তেতিয়া প্ৰথমতে ইমান ভেৰিকেশচন নহ'ল ন তেতিয়া লৈ ল'লে বহুতে চাকৰি আমাৰ ঘৰৰ ওচৰত বহুতে কৰি আছে।
অ' মানে কি হল এমপ্লয়মেন্ট এক্সেঞ্জত যদি দিয়া থাকে ন তেতিয়া পাৰি যায়
অ', অ',
সেইটোকে সেইটোকেই ম অ ম আম মই মানে উস্তাদ। মাৰি কিনে এইবাৰ দিছিল আন নিদো মই এমে চমে এইবাৰ।
মই দি থোৱা দিয়ে দিলো লাষ্ট হেৰি কৰোতে অ', এই কি বুলি কয় কিবা হৈছিলে নহয়। ৰিনুৱেল হৈছিলে যে তেতিয়া দি দিলো মই দিছো
মানে তেতিয়া মানে সাগো কিছুমান কৰিব নোৱাৰো।
অ' কিছুমান কৰিব নোৱাৰি হে হেনেকে অকল গ্ৰেজুৱেচন কিবা বুলি আহে মই এটা দুটা কথাটো ভবাই নাছিলোতি এতিয়া কওঁতেহে গম উ মই দি দিলো আকৌ মই ভাবিলো এনে দিব লাগিব নিদিলে চাগে দিগদাৰ হ'ব এনেকে ভাবিলো।
এ মহান এই আছোগে ঠিকে আছে তুমি মহান
মই নাজানো যে কটো এতিয়াহে ভাবিছো মই এম্প্লয়মেট একসেঞ্জৰ কথাটো মানে অহাইে নাই
সেইটোৰ কাৰণেইটো বহুতে মানে নোৱাৰিলে কৰিবলৈ মই সেই
সেইটোতো গমো নাপায় নিদিলে কেনেকেন গম পাব।
অ' নাপ
অ 'সেইটো নাম্বাৰটোৱ মি চাইছে
অ', সেইটো নাম অ', তেতিয়াহে ইফালে ওলাই তেনেকেই
অ',
ভালে কৰিছা দিয়া তুমি দি মেলি আজৰি
উম কাইলৈ যে যাব ইচ্ছা নাই নহয় এতিয়া তিনটাৰ পৰা ছটালৈকে উপায় নাই আৰু ইমান গৰমত উম গৰমত মন নাযায়। আৰু তাতে ৰাতি হৈ যায় ন এতিয়া বাৰু অকণমান দিন হৈ থাকে আহি পায় আৰু বহুত ভাগৰ লাগে আৰু তিনিটা বজাৰ পৰীক্ষাটোৰ কাৰণে এটা বজাতে যাব লাগে। সোমাবগে লাগে এঘণ্টা দুঘণ্টা ৰৈ থকা হয়। উম আৰু সেই কম্পিউটাৰটো চাই চাই কিমানো ৰৈ থাকিম।
সেইকাৰণে উম
আৰু তাতে টাইমিং আহিব দিবি হৈছে আৰু হয় যাব অকমান সেনেকুৱা হ'ব আজিকালি
আৰু এতিয়া মানে কি কৰে চাইন আৰু যে যোনটো আমি এনেকে থাম ইম্প্ৰেশচন দিওঁ সেইকেইটা আকৌ তাত চেক কৰি কৰি চাই দিয়াই দিয়াই